হেল্ল'
অ কি কৰিছা?
এয়া পাই আছো ভালে আছা নে
অ আছো দে আছো মাজত বেমাৰ হৈছিলে এ
অ তাকে মাতটোও শুনি লাগিছে মোক সুধিব লোৱা আগতে আপুনি ক'লে
অ এই একেবাৰে ভালকেই গ'ল অলপ ভাইৰেল জ্বৰ হৈ
ৰাম ৰাম উম এই জ্বৰটোৱে এবাৰ যাক পাইছে নহয় একদম থেকেচা মাৰি দিছে
ভাল থেকেছা দিছ তে আমাৰ প্ৰথম এওঁৰ হ'ল এওঁৰ পৰা একেবাৰে মোৰ গালে বগাল ঘৰখনৰ এটা হ'ল লে হয় অও
এয়া উম
বৰ কষ্ট দিলে সেই
উম উম উ সেইটোৱে পাই ভালে ভালেই ভালে বাও সেই মাজতে অকমান ল'ৰাটো ৰ গাটো বেয়া হৈছিলে
অ তাৰ এতিয়া কেনেকোৱা?
এতিয়া অকমান ভাল হৈছে বাৰু তাপাই সেই তথাপিতো মানে অকমান সেই দুৰ্বল টাইপৰ হৈ গ'ল যে মানে কোনেও উম কোনেও মানে একো কব'ই নোৱাৰি খিং খিঙিয়া হৈ গ'ল
অ হহু সেয়াই আমাৰ ডাঙৰ মানুহে নহয় হয় জানো বেমাৰৰ পৰা উঠাৰ পিছত হয়নে নহয় আৰু ঔষধ খোপা মোক সোপাই দুৰ্বল কৰি পেলাই বৰ
দুৰ্বল কৰি পেলাই মই বাৰ ইয়াক ঘুমিও কৰো
শুনো কিন্তু একদম খ ভালো মানিলে
উম মানে তাক কিন্তু মানে শুনিও তাৰপা অ মানে মই ময়ো মোকো শুনিওহে মানে ভাল হেৰি কৰে এলোপেটিক যদি মই এণ্টিবায়টিক খাওঁ মই উঠিব নোৱাৰা হও
মোৰতো এতিয়া সেইটোয়ে অৱস্থা তাগম পাইছা দুৰ্বলটো যে খুব বেছি মই সেইটো কাৰণে কম ক এণ্টিবায়টিক খালো নে কিব বা জ্বৰৰ কাঁহৰ
উম তাৰাপা সেই সেইটো কাৰণে আপোনাৰ মানে এ হেৰি কৰিলো হমিকে কৰো মই মোৰো জ্বৰ চ্বৰ হ'লে ময়ো শুনওকে খাওঁ মানে
লাহে লাহেক উম
পেচাবৰ ইনফেক্যনো হ'ল ল'ৰাটোৰ
অঁঅ ইমান সৰুতে ন
তাকে আজিকালি বোলে এইটো বোলে আহি সমমিও কৰিলোঁ বাও এতিয়া ভাল হ'ল বাৰু
প্ৰশ্ন তো বহুত মানুহৰ মই শুনিছো অ
মানে এই এই ইহঁতৰ বয়সৰ মানে দুবছৰ তিনিবছৰ এবছৰ এনেকুৱা ল'ৰা ছোৱালী বিলাকৰ এই বেমাৰটো বিলাক খুব আহিছে এতিয়া প্ৰব্লেম মানে হেৰি পৰা সি আজিকে একমাহ ডেৰ মাহ মানৰ পৰা কৈ থাকে মা মোক কঁকালটো বিষাইছে কঁকালটো বিষাইছে আমি ভাবো কি বাপকেও কৈ থাকে কঁকাল বিষ আছে বাপেকৰ কঁকালৰ বিষ আছে সেইটো কাৰণ বাপেকক শুনিলাক কয় বুলি ভাবোঁ তাপা আকৌ মাজতে কয় অ মা মোৰ পেট আঠা লাগি ধৈছে আঠা লাগি ধৰিছে মানে ত পেতটো ধামে
খাৰ মাৰি ধৰিছে
তাৰ আকৌ কোনোবা এটা সময়ত ক'ব পেট এখিনিত বিষাইছে তাৰ পৰা মানে আমি ভোবো কি সি এনে ডাঙৰ শুনবলৈ কৈ থওঁ পাওঁ বুলিয়ে ভাবোঁ মানে
উম উম
তাৰপৰা মাজতে এদিন সি পেচাব কৰিলে এনেকুৱা হালধিয়া হৈছে পেচাবটো খুব গৰম পৰিছিলে সেইদিনাখন এনেকুৱাই হালধিয়া হৈছে মানে কি কম মানে বহুত বেছি হালধিয়া মানে তাৰপা হালধি ৰং হালধীয়া ৰং
উ তাৰপিছত
তাৰপিছত আৰু হেৰি মই পানী পানীও খুব খাই বাৰু ই পানী তাৰ পৰা মই তথাপিতো মানে নহয় খুব পানী চানী আৰু খোৱালোঁ তাৰপৰা খোৱালে নাই ভাল হোৱা নাই তাৰপিছত হেৰি পিছদিনাখন মানে সি ৰাতিপুৱা এনেকৈ কৈছে অ মা মোক কঁকালটো ৰাতিপুৱা শোৱাৰ পৰা কঁকালটো মোক খুব বিষাই মেচিনটো চলাই দিবাচোন মেছিন এটা আছে থেৰাপি এটা মেচিনটো চলাই অ মেচিনটো চলাই দিবাচোন এনেকে বুলি ক'লে তাৰ পৰা মই বাপেকক কৈছো ইয়াৰ ককালটো খুব বিষ বিষ কৈ আছে কিবা এটা হৈছে চাগে তাৰ নহলেনো সি এনেকে হ'বনে তাৰপা সেইদিনা মানে সি ইমানেই বেছি আমনি কৰিছে মানে কাৰো কোচলৈ নাযায়ো কোনেও তাক মৰমো কৰিব নোৱাৰে কোনেও তাক মাতিবও নোৱাৰে মানে
উম
তাৰপৰা মানে এনি টাইম দিনটো মানে কান্দি এ আছে কান্দি আছে কান্দি আছে কান্দি কান্দি মানে
নি
তাৰপিছত আৰু মই বোলে এনেকৈ নহ'য় লৈ যাওঁ তাৰ পাছতে মই বোলো ডক্টৰৰ ওচৰতে লৈ গ'লো আমি আৰু সেই কঁকালৰ বিষয়ে কিবা বিষয়ে কথা কোৱা নাই আৰু তাৰ পৰা হেৰি মোক উম বেটা এনেকে পেট চেট এনেকে চালে কৰিলে তই হে পেচাব টো কেনেকুৱা মই ক'লো তাৰ পেচাপটো কালি মানে খুব হালধিয়া হৈছে। পানীও খাই সি বহুত মইও পানী খোৱাৰ পিছতো মানে হালধীয়াই হৈ থাকিলে কৈছে তাৰ পেচাবৰ ইনফেক্যচন হৈছে। তেওঁছে মাজে মাজে তাক আৰু বিষাব উ মই বোলো কঁকালতটো বিষুৱ বুলি সি কয় কিন্তু কৈছে মাজে মাজে পেটটো ঠা মাৰি থা পেটটো আঠা লাগি থাকা বুলি কয় সি মানে ক'ব নাজানে ঠা মাৰি ধৰাটো অ পেটটো মানে আঠা লাগি ধৰা বুলি কয় উ তাৰ পৰা পেটৰ মোক ক এইখিনি বিষাইছে বুলি তাৰপা সেই দৰৱ দিলে। ধৰক এতিয় বৈছৰ এতিয়া যেনিবা ভাল হৈছে দেই
কিমান দিনৰ দৰপ দিছিলে
এনেই যিটো আপোনাৰ পেচাব ইনভেক্যনৰ দৰৱ দিছিলে সেইটো চাৰিদিনহে খুৱাব দিছে।
অ
এ এচামুচত এ এটা পালী তাতে খুৱাই দিলে তাত তাৰপিছত আহি তাৰ আজিলৈকে ভগৱানৰ কৃপাত এই এসপ্তাহমান হ'ল কঁকালৰ বিষ বুলি পোৱা নাই কিন্তু সি
আহ দেহি হওক দিয়া হওক ভাল হল
উম মই মানে সেই সচাকে দেই তাৰাপা মোক সুধিছো অলোকক কাৰ এই হেৰি পেচাবোৰ ইনেক্যনটো কি ভয় লাগে না পেচাবোৰ ইনফেকচন বুলি ক'লে আজিকালি কিমান কি হয় ন কিডনীটো পৰি যায় নহয় তাৰ পৰা মই বোলো হেৰি কিয় কৈছে কি নহয় এইটো মানে এইটো চামৰ ল'ৰা ছোৱালী বিলাকৰ আহিছে মানে আমাৰ যেনেকে বেছ ত চাপত জ্বলা পোৰা হৈছে
উম উম উম
এইটো নহয় এইটো প্ৰব্লেম হয় মানে
উম ইছৰাম কি কবা বেমাৰৰ লগত মানে একো বয়স সৰু কথা না থাকে একো নাথাকে ত
হয় এইকেইদিন সি পেট বিষ বুলিও কোৱা নাই পেটটো ভালকে ধৰিছে বুলিও? ৱা নাই মানে এনে। ৱা সি একদম পেটটো আঠা লাগিছে ধৰিছিল সিৰে কোচ খাই যে? মই ভাবো কি তাৰ এক্টিংটো চা।
উম
মানে পথৰ নাই নাই একো দিয়া নাই একো দিয়া নাই মানে তাকতো তেনেকে? ত কি যেনো একো খোৱাও নাযায় ন মস। মছলা পাতি অ সি মছলা খন। নেখায়। খালি মানে গৰম বস্তু খোৱাৰ পিছত সি দিম। টোহে খায় মানে?
উম
বাকী একো কোৱা নাই সেইটোৱে কৈছে ছে এইটো মানে সেই পেচাবৰ ইনফেকচন এইটো মানে আহিছেই?
উম সি দৈটো খায়নে বাৰু?
দৈ নাখায় সি টেঙা নাখায় মাৰি?
অ এনে পেছাবৰ ইনফেকচন হলে বোলে? মই কিতাপত আ। অ পাইছো? দৈ ৰেগুলাৰ যদি আছে? এচামুচে হওক? লাগে ৰেগুলাৰ কেইদিনমান খালে বোলে হেনো এই তাত। টা বেক্টেৰিয়া থাকে? নহয় কিছুমান বেক্টেৰিয়া আমাৰ কাৰণে অ আমাৰ কাৰণে উপকাৰী নহয় জানো সেইটোৱে বোলে? ইনফেকচনত মানে ভাল?
অ অ তাৰপা এনেও দৈতো আপোনাৰ বহুত ক্ষেত্ৰত ভাল মই সেই পাত তে এতিয়া ঘৰতে গাখীৰ আছে ন তাক মই ইমান খোৱাবলৈ চেষ্টা? কৰো নহয়?
নেখায়?
সেইটো পালিম নেকি? কিবা এটা হৈ যায় মানে?
উম উম।
সেই আৰু।
কি কৰিবা এই ল'ৰা ছোৱালী? খোওৱা কাৰণেও বৰ ডাঙৰ সমস্যা হৈছে অ মোৰ নিচিনা হল সি উম?
মানে টেঙা যদি মাছ দি পিনি বনাওঁ বা মাছৰ জোল চোল বনাওঁ তাৰ কাৰণে সেই এক্সট্ৰাকৈ কিবা এটা বনাব লাগিব?
ময়ো টেঙা মাছৰ জোল ইমান বেয়া পাওঁ মই বিলাহীত।
ই এক নাখায়, বেলেগ মানে বিলাহী বুলি নেখা একো টেঙাই নেখায়
উ দৰকাৰী দৰকাৰী খাব লাগে নেমু খাব লাগে, ৰেগুলাৰ মই নেমুৱে খাব নোৱাৰো মই আজিকালি। গেছৰ কাৰণে খাব নোৱাৰো নেমুটো। গেছৰ কাৰণে নোৱাৰো মই।
নাখায় একদম টেঙা নাখায় সে উম মৰু সেই ডাঙৰ হলে বুজা হলে খালেহে খোৱাওঁ।
তাকে, এতিয়া ভাত- চাত বনালালে নাই?
ভাত মানে এইয়া আমাৰ আজি ওচৰতে বমা এজনীৰ ঘৰত ভাত খাব মাতিছে। তালৈ যাম হে, তাত অ তালৈ সেই দুপৰীয়া মানে ভাতকেইটান বহাই দিছিলোঁ। তাক খুৱাবলে ভাত কেইটমান। আছে। গাখীৰ ভাত দি খুৱাই দিম তাক। খাই খাই। সে অ আমাৰ ই ইও নাখাইছিলে প্ৰথমতে কেইদিনান খালে তাৰপিছত নোখোৱা হ'ল। তাৰপা আকৌ মানে, বহুদিন এক। মান দেৰমান মান মই নিদিয়াই হ'লো। তাৰ পৰাৰা ই এতিয়া আকৌ খোৱা হৈছে মানে উ
হু হু হু
সয়া
শান্তি নালাগে ন ঘৰখনত কোনোবা এটা বেমাৰ হৈ থাকিলে গৰমটো যে তোমালোকৰ ফালে আজি ৰ'দ কেনেকুৱা বাৰু?
মানে একদম মানে নকব আৰু দেই।
ইমান গপনি আজি অকমান গছৰ পাত এটা ল ৰা নাই। নাইও আমাৰ এইফালে।
গৰম মানে কেনে কোৱা গম পুৰিছে দেই।
সঁচাকে কেনেকে যে থাকিম আৰু আছে আছো।
আছেই।
মানে মই তাকে ভাবি আছোঁ আজি যে অতি আৰু মই অতি সন্ধ্যা গা ধুবলৈ মই ভাল। কৰা হ'লে বেমাৰ হোৱাৰ পৰা। গম পাইছা নে আৰু ইমান ঘামি থাকিলে থাকিলে এতিয়া। ভুলেওঁ নহয়। মানে তাকে চিন্তা কৰি আছোঁ। সেইটোকে কৰিম বুলি মই ভাবি আছোঁ। খোৱা টাইমত কি কৰিম কাপোৰ। সেইটো সলাই পেলাই এই ঘামি থকা কাপোৰডাল আৰু মানে মই তিতা কাপোৰ লৈ গাটো মুচি। কি হ'ব ইমান বেছি হৈ গ'ল। যে মোৰ বৰ এতিয়া ভয় লাগে।
ভয় লাগে মানে এইটোৱে হয় উম্। তাকে ঠিক। ঠিকে আছে বাৰু দিয়ক।
অ দিয়া দিয়া ঠিক আছে দিয়া উম্ উম্।